হেল্ল' অহ। অ', শুনিছা।
কোৱা? এ আছা তুমি?
আৰু ময়ো এনেই আছোঁ দিয়া।
অহ।
আচ্ছা ভাত খালা।
অ', তুমি?
মই জাষ্ট খাই উঠিছোঁ।
অ', বাকী এ তাকে খবৰ খাতি লব লাগে এনেই কৰিছিলোঁ।
অ', আচ্ছা, আচ্ছা এনেই তোমাৰ হোলী খেলিছিলা নে নাই?
খেলিছিলোঁ বাৰু হোলী
অ', কেনেকুৱা লাগিল?
ভালেই অ'এ লগৰজনী ঘৰত গৈ পেলাই সবাই হলী খেলা হ'ল ন।
অ', অ', গম পাইছোঁ বাৰু মইতো আহিছিলো পাহৰিলা নেকি।
নাই, নাই কিয় পাহৰিম চবেই তো একেলগে খেলিছিলোঁ।
অ', সেইটোয়ে, সেইটোয়ে
অ', অ', এতিয়া গা ক পুখুৰীত যোৱা চব
এই যে আমি তোমাৰ হোলী খেলি পেলাই কেনেকে মানে পানীত যে জাপ মাৰি দিছিলো মনত আছে পুখুৰীটোত
অ'।
অ', তুত তুমি যে সাতুৰিবই নাজানা।
তাকে।
এইটোৱে মই তোমাক বচাব আহিছিলো মনত আছে পানী খাইছিলা।
তাকে ইমান সঁচা নেজানিছিলো সাতুৰিব সেইকাৰণে।
সেইটোয়ে, সেইটোয়ে আৰু বাকী অ', বাকী বাৰু আমাৰ অসমীয়া কালচাৰ বিলাক ইনজয় কৰিব লাগে ন! তেওঁ যেতিয়া আহে। সেইটোৱেত'।
ইমানখিনি আছে কালচাৰ আমাৰ।
উ, সেইটোয়েতো, আৰু বিহুওতো আহি আছে তোমাৰ।
অ', বিহু, এতিয়া হেৰি বহাগ বিহু গ'ল, এতিয়া আহিব কাতি বিহু।
কাতি বিহু আহিব ন? আচ্ছা, আচ্ছা ঠিকে আছে। বাৰু কি কাতি বিহু কাৰণটো শ্বপ পিং কৰিব লাগে ন? কিবা বস্তু কিনিব লাগে।
কাতি বিহুৰ কাৰণে কি কিনিব লাগে? খালি তুলসী গছ এজোপাত চাকি জ্বলাব লাগে, নাম গাব লাগে।
আত, আচ্ছা তুমি এনে নাম গাব জানা?
থৌৰা, থৌৰা।
অ', আচ্ছা, আচ্ছা ঠিকে আছে দিয়া। অলপ মই চব জানো দিয়া। মই তোমাৰ ঢোল বাজাব জানো, ঠিক আছে। আৰু হুচৰি গাব জানো। অ', হা? অ', তুমি জানা?
জনাত জানো বাৰু। মানে এনেই গ্ৰুপ, গ্ৰুপ চ্ৰুপ বিচাৰি আছোঁ মানে।
আচ্ছা, আচ্ছা। তেনে মই ঢোল বজাম, তুমি নাচিবা দিয়া।
তাকে, এনে গ্ৰুপ আছে নাই তোমাৰ?
হা, আ, আ?
গ্ৰুপ আছে নাই?
অ', গ্ৰুপ আছে বাৰু আমাৰ গ্ৰুপত, অ', পাঁচজনমান ল'ৰা আছে, বাকী তিনজনমান ছোৱালী আছে আৰু
আও, আৰু লাগে যদি ক'বা বাৰু।
অ', তুমি আহি যাবা। তুমি আহিলে চাৰিজন মান হ'ব।
উ, তাকে। মই বিচাৰি আছো বাৰু। সৌ মানে এনে নাচো মানে, কম্পিটিশ্যন চম্পিটিশ্যন মাৰো বাৰু। ছিংগেল কে মানে কুঁৱৰি চুঁৱৰি তেনেকা। তেনেকে মানে গ্ৰুপত সোমোৱা নাই।
আচ্ছা, আচ্ছা। একো নাই, এতিয়াতো অ', মো মোক চিনি পাইছাই ন? তেনে আমাৰো গ্ৰুপ আছে, আমাৰ গ্ৰুপৰ পৰাই আহি যাবা। একেলগে হুঁচৰি গাম ন?
উ।
সেইটোয়ে আমাৰ কালচাৰটো আগত বঢ়াম।
উ, এতিয়া তোমাৰ লগৰজনী ভণ্টিকো পাৰিটো।
হা কি কৈছা?
তোমাৰ লগৰটোৰ ভন্টিজনীকো পাৰিটো।
অ', পাৰি বাৰু।
উম, তাইও মাৰে নহয়, তাইও মানে গ্ৰুপ বিচাৰিয়ে আছে। মোক কৈছিলে মানে। মই কৈছোঁ মোৰ তাতে গ্ৰপ নাইকিয়া, মই তাইক ক'ৰ পা গ্ৰুপ দিম?
আচ্ছা, তেন্তে তোমাৰ ভন্টিকো মাতি দিবা ন? তেতিয়া চাৰিটা ল'ৰা আৰু চা তোমাৰ অ' চৰি। পাঁচটা ল'ৰা আৰু পাঁচ জনী ছোৱালী হৈ যাব।
অ', তেতিয়া হৈ যাব।
অ', তেতিয়া মিলি যাব ন? দুটাই দুটাই নাচিম।
অ'।
অ', বাকী আকৌ এ, দুৰ্গা পূজাও আহি আছে নহয়?
অ', দুৰ্গা পূজা আহি আছে। আমাৰ
অ', কি তোমাৰ দুৰ্গা পূজাত বন্দুক কিনিবানে নাই?
তোমাক মাৰিবলে?
অঁ এনেই যে- মানে মানুহ কিনে বন্দুক মাৰিবলে এহহ-
তাকে, মই মাৰিম দিয়া। এবাৰ এইফালে দি- কি কয় নো আমাৰ ইয়াত এইখিনিতে বহুত ধুনীয়া হয় মানে ক'ব গ'লে আমাৰ ভাচনিও আমাৰ- নিজৰ নদীখনতে হয়ঁ।
অঁ আচ্ছা, আচ্ছা। তেনে আহিম দিয়া তোমাৰ ফালে চাবলে।
অঁ তুম মোৰ ফালে চাবলে আহিবা।
অ'হ সেইটোৱে। মই মানে অসমত নাছিলোঁ ন। চৌ মানে এতিয়াতো অসমত আহিছিলো এতিয়া ভাবিছোঁ তোমাক- অসমৰ কালছাটো অলপ চাওঁ ন অলপ ৰিচপেক্ট কৰিব লাগে অসমীয়া মানুহ।
সেইটোত ক'ত আজি না কাকতে।
হা কি মই আগতে মানে বাহিৰত আছিলোঁ মানে দিল্লীত - ফালে আছিলোঁ মোৰ মানে তোমাৰ ডিগ্ৰী কমপ্লিট কৰিব গৈছিলো এতিয়াতো আহিলো ন।
অঁ অঁ।
অঁ এতিয়া তুমি ইয়াতে আছোঁ আৰু ইয়াতে পঢ়িম ইয়াতে চাকৰি কৰিম অসমতে-
উমঁ বিয়াতো ইয়াতে পাতিম আৰু সেইটো কৈছা।
অঁ সেইটোয়ে চব ইয়াতে হ'ব।
চ'ব ইয়াতেই হ'ব।
অঁ সেইটোৱে।
তাকে হে। আমাৰ ফালে এনে বহুত আমাৰ অসমত কালচাৰ বহুত আছে।
সেইটোয়েতটো বাকী এনে বিহু তিনটা আছে শুনিছোঁ মই-
অঁ বহাগ বিহু ৰঙালী কাতি বিহুক কঙালী মাঘ বিহু ভোগালী।
অঁ বাহ তুমি দেখোন চব জানাচোন।
একদম নাচি থকা পোৱালি আৰু।
আচ্ছা আচ্ছা এনেই তুমি বিহু ভালকে নাচা ন।
বহুত শিকাও মই।
তুমি শিকোয়াও।
উমঁ' শিকাও মই এনেই গ্ৰুপত নাই বুলি আৰু শিকোৱাতটোতো বাদ দিব নোৱাৰি নহয় পোৱালি আহে শিকাই দিওঁ। কমখালাত গৈ শিকাই দিওঁ তেনেকা।
আচ্ছা আচ্ছা ঠিকে আছে দিয়া শিকাব লাগে বাৰু মোকো- মও জানোঁ বাৰু এনেকে ঢুলীয় বোৰ লগত ঘূৰো ন। মানে ঢোলটো ভালকে জানোঁ।
বজাব পাৰা?
অঁ বজাব পাৰোঁ বাৰু।
অঁ নাচানে?
না মই মানে নাচাতো ইমান এটা নোৱাৰো অলপ- অলপ নাচি দিওঁ আৰু টো ঢোল বজোৱাৰ লগত। নাচিব লাগে ন। অলপমান পেঁপাটোও জানো অঁ পেঁপা বজাব জানোঁ।
মই জানোঁ বাৰু বিহু পুৰা ক'ব গলে।
আচ্ছা আচ্ছা ঠিকে আছে বাকী এনেই তুমি- দূৰ্গা পূজাত তাত ঘূৰিবলে পেণ্ডেল চেণ্ডেলত মানে দুৰ্গা মা আনে ন।
আনে আমাৰ দুৰ্গা পূজা বৰ ডাঙৰকে পতা হয় ক'ব গ'লে গোটেই মানে- জেগা খিনি মানে অকনো চ'ব বাকী নাথাকে তেনেকুৱা মানে পুৰা সজাই। আমি অ' অ'- সপ্তমীৰ দিনাখন মূৰ্তি স্থাপনা কৰে। অষ্টমীৰ দিনাখন অষ্টমী পূজা কৰে। তাৰ পিছত সপ্তমী অষ্টমীৰ দিনাখন আমি অঞ্জলি লবলৈ যাওঁ। পিচত উম' আৰু নৱমী দিনাখন এনেই ঘূৰো আৰু দশমী দিনাখন বিদায়।
অ' এইটো বিদাই দিলে বেয়া লাগে ন।
বহুত আৰু সেন্দুৰ খেলাত।
অ' খেন্দুৰ খেলাত অ' এইটো হয় নেকি সেইফালে।
আমাৰ ফালে হয়।
আচ্ছা আচ্ছা মানে মই চাইছোঁ বাৰু মানে মই সেন্দুৰ খেলাটো খেলা নাই।
নাই আমাৰ ফালে হয় আমাৰ ফালে বেংগলী ন চ'ব।
অ' আচ্ছা তুমিও বেংগলী নেকি অ আচ্ছা আচ্ছা। আচ্ছা আচ্ছা। ঠিকে আছে দিয়া খেলিলে ভাল লৰাবিলাকেও খেলে নে?
মানে খেলাত ডান্স কৰে এনে গালে মুখে লগাই আৰু তেনেকা।
আচ্ছা আচ্ছা, অ আচ্ছা ঠিকে আছে বাকী তোমাৰ আৰু কি কি আছে বাৰু হোলী হওক যেনেকে দুূৰ্গা পূজাও হৈছে আৰু কালী পূজাওতো আছে।
দীপাৱলী, দিপালি দীপাৱলী।
অ সেইটোৱে।
অ', মানে ফাৰ্ষ্টৰ দিনাখন কালী পূজা হব, তাৰ পিছদিনাখন আমি মানে ফাষ্টৰ দিনা কালি পূজা দিনাখন চৈধ্য গচ চাকি জ্বলায়।
চৈধ্য গচ।
উম অকল চৈধ্য গচ, কাৰণ কালী পূজাৰ দিনাখনে বোলে ৰামে বনবাস খাটি আহিছিল ন।
অ।
সেইটো কাৰণে চৈধ্য গচ চাকি, আৰু পিছদিনাখন তুমি যিমান মন যায় তিমান চাকি জ্বলাব পাৰা সেইটোৱে।
আৰু তোমাৰ দীপাৱলীত ন মানে পুৰা ঘৰটো মানে চাকি দি দিয়ে আৰু জোনবিলাক আমাৰ ৱাল আছে ন ৱালতো মানে এটা এগছ এগছ চাকি মানে গোটেইখিনি মিলাইতো পঞ্চাশ নহলে, ষাঠিটামান হব আৰু চাকি।
মানে কি এইটো মানে নিয়ম কি ঘৰৰ অকণ চুকতো মানে আন্ধাৰ হৈ থাকিব নালাগে।
অ সেইটোৱেতো ন।
উ সেইটো কাৰণে মানে যিমান ডাঙৰ ফিল্ড তিমান ডা চাকি। আমাৰতো পূৰা ঘৰ পূৰা চাকিদি কৰে লাইট চাকি চব, আমাৰ বেছিভাগ চাকিয়ে জ্বলাই আমাৰ ঘৰত।
অ' আমাৰ এইটো যে তোমাৰ ডি জে লাইট টো যে এনেকে গোল গোল ঘূৰি থাকে ন সেইটোও আনে।
আনে বাৰু মানে সেইটো এ মানে পূজা চূজাত মানে ঘৰৰ ভিতৰত লগালে ভাল মানে বাহিৰত লগালে অকন অক'ৱাৰ্ড লাগে।
অ' অ' গম পাইছোঁ, বাকী এনে তুমি ব'ম ফুটোৱা নে?
অ' ভয়ে ভয়ে অলপ ফুটাও বাৰু।
আচ্ছা আচ্ছা ভয় লাগে ন
উম, এতিয়া কালি পূজা গল হুম, এতিয়া কালি পূজাৰ পিছত আহিলে ল ক্ষী পূজা।
অ।
লক্ষ্মী পূজাত এনে লক্ষ্মী পূজাত লক্ষী পূজা কৰি, লক্ষিমী আদৰে ন ধান কাটে।
অ' অ' ধান কাটে অ'।
উম, এ লক্ষী পূজা কৰি ল'ব লাগে ঘৰত আগতে।
আচ্ছা আচ্ছা আৰু তোমাৰ, অ' কোৱা কোৱা।
লক্ষী পূজাৰ পিছত আহিল কাৰ্তিক পূজা। যদি খেটিন
কাৰ্তিক পূজাও থাকে নেকি?
আমাৰ থাকে, কাৰ্তি পূজা মানে কি কয় খেতি মানে ভাল থাকিবলৈ পূজা কৰা হয়, এইটো
অ'।
সেইটো লাষ্ট পূজা।
আচ্ছা আৰু তোমাৰ হেৰি গণেশ পূজাওতো আছে চবতকে আগতো গণেশ পূজা হয় ন?
গনেশ পূজা মানে কি কয়টো, এ মে' মাহত মে' মাহতে হয়।
মে' মাহতে হয় ন?
মে' মাহৰ পৰাই হয়, ফাৰ্ষ্টত শিৱ পূজা হয়, শিৱ পূজা মাৰ্চত হয়।
অ', অ' শিৱৰাত্ৰি মাৰ্চত নহয় ফেব্ৰুৱাৰীতে হয় নেকি, শুনিছোঁ।
বদলি থাকে, আহ।
অ' আচ্ছা অ' সেইটোৱে বদলি থাকে, তুমি এনে অ' শিৱ পূজাত যে ভাং দিয়ে, ভাং খাইছা?
খাইছোঁ, এইযোৰ এইবাৰ ঘোটা খাই লৈ পেলায় পোৰা নাচিছোঁ।
অ' ময়ো যে আ আহিছিলো মনত আছে আমি দুটাই নাচি আছিলোঁ।
তাকেহে।
টোৱে নিচাঁতে নাচি আছিলোঁ কেনেকে, তাৰ পিছত কেনেকে তাতে ৰাস্তাত শুই আছিলোঁ।
উফ ন
সেইটোৱে
তাকেহে।
সেইটোৱে দিয়া আৰু
কালচাৰ মানে আমাৰ ইয়াত ক'বলৈ বাকী নাই মানে বহুত
সেইটোয়েই, বহুত ভাল ভাল কালচাৰ আছে আৰু বাকীটো আৰু কালচাৰ আহি আছে তোমাৰ মানে আৰু কিবা আছে অ' সেইটোয়েই আহিয়েই আছে ন, এতিয়া ষ্টাৰ্টিং হ'বহে।
অ' এইটো বছৰৰ মাজভাগ ন, চ এটা এটাকে পূজা আহি আছে, পূজা আহি আছে বহুত, এতিয়া ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা আছে
অ' সেইটোৱেই।
উম, অ' বিছ বিশ্বকৰ্মা পূজা আহি আছে, বিশ্বকৰ্মা পূজাৰ পিছত মহালয়া, মহালয়াৰ পিছত দুৰ্গা পূজা।
আচ্ছা হ'ব দিয়া, দুৰ্গা পূজাত একেলগে ঘূৰিম দিয়া এইবাৰ।
অ' তাকেহে।
অ' ঠিকেই আছে দিয়া তেনে কল কৰিবা। অ' হ'ব দিয়া, অহ।